হেল্ল',
হেল্ল', ভালে আছেনে অপুনি?
আছো। আপোনি?
ময়ো ভালে আছো দিয়ক।
আপোনাৰ নেটৱৰ্ক ইছ্যু চাগে?
নাই। নাই। নাই। ঠিকে আছে। মোৰ
অ', এতিয়া ঠিক আছে।
অ', আজি আমি প্ৰদূৰষণৰ বিষয়ে আলোচনা কৰো আহা।
অ', নিশ্চয় প্ৰথমে মোক কোৱা প্ৰদূৰ্ষণ বুলিলে কি বুজায়?
পৰিৱেশ পৰিৱেশত স সঠিক সাৰ্থ হেল্ল',
হেল্ল',
অ', অ, পৰিৱেশত পদাৰ্থবিহীন হয় বায়ু। পানী বা মাটি দূষিত হোৱাত প্ৰদূৰ্ষণ বোলা হয়।
আচ্ছা', প্ৰদূৰ্ষণৰ প্ৰধান প্রকাৰবোৰ কি কি?
প্ৰদাশনতকৈ বায়ু প্ৰদূষণ, পানীৰ প্ৰদূষণ, আৰু শব্দ প্ৰদূষণ আছে।
আচ্ছা', বায়ু প্ৰদূৰষণ কেনেকৈ হয়।
যান বাহনৰ ধোৱা, কল কাৰথানাৰ ধোৱা। বেলেগ বেলেগ ফলত জ্বলোৱা বস্তুবোৰ জ্বলোৱাৰ ফলত বায়ু প্ৰদূ্ষণ হয়।
ইয়াৰ ফলত কি ক্ষতি হয়?
ইয়াৰ ফলত বহু ধৰণৰ ক্ষতি হয়। যেনেকে মানুহৰ উঘাহ লোৱাত কষ্ট হয়। সেইবোৰ বেমাৰ হয়, আদি বেলেগ বেলেগ ধৰণৰ বেমাৰ দিয়ে দেখা।
প্ৰাণী পানী প্ৰদূষণৰ কাৰণ কি?
পানীৰ প্ৰদূষণৰ কাৰণে বেলেগ বেলেগ যেনেকৈ পদাৰ্থত আৰু নলা নলাবোৰৰ পৰা যেনেকে লেতেৰা পানীবোৰ পানীত সোমায় আৰু সেনেকৈ হ'লে পানীৰ জলবায়ুতো বহুত বেলেগ ধৰণৰ ক্ষতি হয় তেনেকৈ পানীৰ প্ৰদূষণ হয়।
আচ্ছা। অম, আপুনি কওকচোন পানী প্ৰদূষণে কি সমস্যাৰ সৃষ্টি কৰে?
এই প-পানীত প্ৰদূষণে মানে বেলেগ ধৰণৰ ক্ষতি কৰে, যেনেকে বি-বিভিন্ন ৰগৰ সৃষ্টি সৃষ্টি কৰে, ৰোগৰ সৃষ্টি কৰে, বেলেগ বেলেগ ৰোগ দেখা দিয়ে সেইবোৰে আৰু।
আচ্ছা আৰু মাটি প্ৰদূষণ কেনেকৈ হয়?
মাটি প্ৰদূষণ প্লাষ্টিকৰ বাবে হ'ব পাৰে। আৱৰ্জনাৰ বাবে হ'ব পাৰে, মাটিত মাটি ইটো, মানে বেয়া হৈ যায় ন। মাটিটোত যেতিয়া লেতেৰাবোৰ লাগে, তেতিয়া প্লাছ টিকবোৰ সোমাই পেলাই মানে মাটিটো ক্ষতি কৰে, য'ত গছ গছনি ৰুবৰ কাৰণেও দিগদাৰ হয়। গছ গছনি নোহোৱা হৈ যায় বা মাটিত থকা জীৱ জন্তুৰ কাৰণে মানে ক্ষতিকাৰক হয় আৰু সেইটোৰ কাৰণে মাটি প্ৰদূষণ হয়।
আচ্ছা। প্ৰদূষণে বাৰু বিশেষ সেয়াই কৰে, এতিয়া পিছে শব্দ প্ৰদূষণৰ আ, ক্ষতিকাৰক আ শ অ', আই মিন শব্দ প্ৰদূষণো ক্ষতিকাৰক নেকি?
হয় হয়, নিশ্চয় ক্ষতিকাৰক হয় প্ৰদূষণ। অধিক শব্দই মানসিক মানসিক মানে মান-মানসিক অত্যাচাৰ টাইপ হৈ যায় ন। অধিক যদি চব টাইমত যেতিয়া শব্দ এটা হৈ থাকিব নিজৰো ভাল নালাগে। কাণৰ সমস্যা দেখা দিব পাৰে, বেলেগ বেলেগ সৃষ্টিবোৰ হ'ব পাৰে সেইবোৰে আৰু।
প্ৰদূষণৰ ফলত কেৱল অকল মানুহে ক্ষতিগ্ৰস্ত হয় নেকি?
অকল মানুহে ক্ষতিগ্ৰস্ত নহয় বাৰু। পশু পাখি এ, পশু পাখি তাৰপিছত বেলেগ ধৰণৰ জীৱ জন্তুবোৰ পৰিৱেশৰ কাৰণে বহুত মানে মানে অশান্তি বা প্ৰদূষিত হ'ব পাৰে আৰু বহুতৰ ক্ষতিকাৰক হয়, অকল মানে
আচ্ছা অ'।
অধিক গছ পুলি ৰপণ কৰিব, আ মিন ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে সহ্য কৰিব পাৰে? সাহাৰ্য কৰিব পাৰে।
অধিক মানে হেৰি হলে ছাত্ৰ-ছাত্ৰীসকলে বেলেগ ধৰণৰ মানে সাহাৰ্য কৰিব পাৰে, যেনেকে স্বচতনা সৃষ্টি কৰিব পাৰে, গছ ৰো পণ কৰিব পাৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত সেইবোৰ কৰি পেলাই মানে হেৰি কৰিব পাৰে আৰু। গছপুলি কেনেকৈ মানে সাহাৰ্য কৰে সেইবিলাকো জানিব লাগে। গছপুলিত কাৰ্বন ডাই অক্সাইড থাকে। সেইবিলাকে অক্সিজেন এৰি দিয়ে যাৰ ফলত বায়ু বো বো মাৰ বায়ুৰ মানে লেতেৰাখিনি মানে গুচি যায় আৰু চাফা হৈ যায়, সেনেকুৱা আৰু।
যদি আমি প্ৰদূষণ নিয়ন্ত্ৰণ নকৰোঁ, তেন্তে কি হ'ব?
জলবায়ু পৰি জলবায়ু পৰিৱৰ্তন স্বাস্থ্যজনিত সমস্যা আৰু পৰিৱেশৰ মানে বেলেগ বেলেগ ধৰণৰে নষ্ট কৰিব পাৰে আমাৰ গা চব সেইবোৰ মানে নষ্ট কৰিব পাৰে আৰু সেইটো।
অ'। ঠিকে।
ঠিকে।
সহায়কে এইটো এক গুৰুতৰ সমস্যা।
হয় সেয়াইয়ে আমি সকলোৱে স্বচ্ছতনতা হয় প্ৰদূৰষণ ৰক্ষা কৰাৰ বাবে আগবাঢ়িব লাগে, একেলগে মিলি কাম কৰিব লাগে। একেলগে চলিলেহে এটা ভাল আমি প্ৰদূষণ সৃষ্টি কৰিব পাৰোঁ, পৰিৱেশ ভাল হৈ থাকে।
মই তোমাৰ কথাত একমত।
সেইটোৱে আৰু আমি ভালকে ৰাখিলে গছপুলিবোৰ মানে, ভালকে আমি মেইন্টেইন কৰি ৰাখিলেহে গছপুলিবোৰ সদায় হৈ থাকিব। মাটি ভালকৈ ৰাখিলেহে আমি গছপুলি ৰুব পাৰিম।
নিশ্চয়।
সেইটোৱে, জ-জল বায়ু সেইবোৰ চব,
আমি এই প্ৰদূষণৰ বাবে আমি যিমান পাৰোঁ গছ-গছনি ৰুব লাগে। প, আ, পৰিৱেশ চাফা কৰি ৰাখিব লাগে মাটি চাটি য'ত-ত'ত আৱৰ্জনা কৰিব নালাগে।
সেইটোৱে, আমি নিজৰটো চিন্তা কৰি খেলিয়াই গছ- গছনি কাটি মাটিবোৰত জাবৰ-জোঠৰ পেলাই, পেলাই আমি বস্তুবোৰ বেয়া কৰি দিওঁ। কিন্তু, আমি যদি নিজৰ, বায়ু প্ৰদূষণ ভালকে নাৰাখো, আমাৰে পিছলৈ ক্ষতিকাৰক হ'ব পাৰে, সেইকাৰণে আমি সেইখিনি বস্ত তু বুজি পেলাই ভালকে থাকিলে, আমাৰ পৰিৱেশটো আমাৰ গোটেই সমস্যাবোৰৰো সমাধান ওলাই যায়। সেই
সেইটোৱে। আজিকালি চ সকলোৰে ঘৰত গাড়ী মটৰ আছে। সকলোৰে ঘৰত যেইজন মানুহ, সেইজনে চাব গ'লে গাড়ী হয়। কিন্তু সেই গা আমি মানুহবিলাকে এইবোৰ নাভাবোঁ যে, সেই গাড়ীকেইখনৰ পৰা বা কিমান প্ৰদূষণ হ'ব পাৰে?
মানুহজনে ইজনে যদি ইজনৰ কথাখিনি শুনি পেলাই সেইটো বুজি পেলাই সেইমতে চলিলে হয়। আজি আমাৰ পৰিৱেশ প্ৰদূষন গোটেইবোৰ ভালে থাকিলে হয়, আৰু যাৰ বাবে আমাৰ জীৱ-জন্তু পশু-পক্ষী সেই চববিলাকৰ হানিকাৰক নহয় পেলে ভালকৈ
হয়, হয়। আমি কেৱল নিজৰ সময়ৰ কথা ভাবি কিনে আমি এনেকে থাকোঁ। কিন্তু, আমি কেতিয়াও এই এনভাইৰমেণ্ট, বায়ু এই চবৰ কথা আমি ভবাই নহয়। পাব্লিক আমি আমি যিমান দেখোঁ, এই চ চব, পাব্লিক ট্ৰান্সপৰ্ট আমি ইউজ নকৰিম, চবেই নিজৰ নিজৰ গাড়ী সোপায়ে ইউজ কৰে, ব্যৱহাৰ কৰে। এইটো, সেইটো জাগাত। যাবৰ কাৰণে কিন্তু, আমি এইটো ভাবি নাচাওঁ যে কিমান প্ৰদূষণ এৰে।
সেইটোৱে, এইবোৰে বহুত ক্ষতি কৰি আছে মানুহক। এতিয়া আমি বুজি পোৱা নাই। কিন্তু, দিনক দিনে যিমানে সময়বোৰ গৈ আছে, সিমান আমি বুজি আছোঁ। যে বস্তুবিলাকে আমাক বহুত ক্ষতি কৰি আছে ভিতৰৰ পৰা। আমি নিজৰ আজি, আজি আমি নিজৰ লাভৰ কাৰণে আমি এইখিনি কৰি আছোঁ। কিন্তু, আমি যিমান প্ৰদূষণ ক্ষতি কৰি আছো। আমি যিমান পৰিৱেশ প্ৰদূষণ চব ক্ষতি কৰি আছো। সেইটোৱে আগলৈ আমি আগবাঢ়ি যোৱাৰ মানুহসকলক আমাৰ যুৱক যুৱতী সকলক পাছলৈ যে ইমান মানে পৰি পৰিৱেশত মানে কষ্ট দি পেলাই সিহঁতক যে চলাত আমি দিগদাৰ কৰিম, সেইটো আমি বুজা নাই।
আমি ক'ব গ'লে নিজে নিজৰে ক্ষতি কৰি আছো। যেনেকে আমাৰ এতিয়া যিকোনো ধৰক গায়ে বেয়া হ'ব বা উশাহ লোৱাত মানুহৰ প্ৰব্লেম হয়, পলিউচনৰ পৰা।
সেইটোৱে, চব সমস্যা, সমস্যাবিলাকটো আমাৰ এইবোৰে আছে গোটেইবোৰে যদি জানি পেলাই নিয়ম নীতিখিনি পালন কৰিলো হয়, আজি এইখিনি মানে প্ৰব্লেম নহ'লে হয়। আমাৰ ইমান সমস্যাই দেখা নিদিলে হয়।
তাকে।
সেয়াই আৰু।
ঠিকেই কৈছে আপুনি।
এতিয়া মানুহে যদি গছ পুলিবোৰ বেছিকৈ লব ৰুব লাগে। কিন্তু, মানুহেটো গছ পুলিবোৰ নোৰুই পেলাই, নিজৰ লাভৰ কাৰণে নিজৰ ঘৰ বনাবৰ কাৰণে কটা কটি কৰে।
উম।
তেনেকৈ হ'লে আমাৰ যিমান বায়ুমণ্ডলত গছ গছনি নাথাকিব, সিমান আমি উশাহ লোৱাত ক কষ্ট হ'ব, আমাৰ বেলেগ বেলেগ ৰোগে দেখা দিব।
হয়, লগত মাটিও ফাটি যায়।
সেইটোৱে, গৰমটো
কাৰণ ৰুটছবিলাকে মাটিখিনি এক গোট কৰি পিনে ৰাখে ন, হোল্ড কৰি ৰাখে।
আৰু গৰমটো যিহেতু দিনক দিনে বাঢ়ি গৈ আছে। মানুহে বেলেগ ধৰণৰ ঠাণ্ডাৰ সামগ্ৰীবোৰ ব্যৱহাৰ কৰি আছে, যেনেকে এ চি হওক, কুলাৰ হওক। আৰু সেইবিলাকে বাহিৰত গৰমটো বেছি, পঠাই আছেটো সেনেকৈ পৰিৱেশৰ বহুত ক্ষতি হৈ আছে।
সেইটোৱে ক্ষতিয়ে হৈ আছে ন' চাব গ'লে।
উম। বাকী, সেয়াই আৰু গোটেইবিলাকে যাতে আমি চবেই আনটোক শিকাব পাৰো যে মানে পৰিৱেশটো ভাল ৰাখিবৰ কাৰণে আমাৰে ভাল হ'ব, আমাৰে লাভ হ'ব, সেইটো যদি মানুহে বুজি পালে হয়, তেন্তে আজি চব ঠিকেই থাকিলে হয়।
নিশ্চয়, ধন্যবাদ।
সেইটোৱে, মইয়ো তোমাৰ কথাখিনিত একমত হৈছো। একমত হৈছো, মই বস্তুখিনি বুজিছো।
অ' মইও।
এতিয়া ধন্যবাদ। আমি সকলোৱে এখন সেউজীয়া আৰু প্ৰদৰ্শনমুক্ত পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰো।
অঁ দিয়া ঠিক আছে তে।
দিয়া, দিয়া।
উম ধন্যবাদ।
ধন্যবাদ।